শুনিছা নে, অ শুনিছো।
অ কি কৰিছা।
আছো এনে, তুমি কি কৰিছা।
ময়ো এনেই আছো ৰবা।
অ', ভালনে খবৰ তোমাৰ?
মোৰ খবৰ ভালেই, তোমাৰ কোৱা?
মোৰো ভালে দিয়া, পঢ়া-শুনা কেনেকুৱা চলিছে?
পঢ়া-শুনা চলি আছে।
অ', বাকী কিবা খালানে?
নাই খালো অলপমান অলপ আগতে খাই ললো।
অ',
তুমি খালানে পিছে? অ', ঘৰৰ মানে মোৰ ঘৰৰ পিনে ভালেই আছে দিয়া, তোমাৰ কোৱা তোমাৰ?
মোৰো ভালেই-ভালেই দিয়া।
অহ,
আৰু মানে তুমি ফ্ৰী আছানে? আমি তুমি যদি ফ্ৰী আছা মানে আমি অলপ অহ, মানে ৰাস্তাৰ ৰাস্তা মানে হেৰি ওপৰত অলপ কথা পাতি পাতিম বুলি ভাবিছিলোঁ।
আচ্চা বুজি পোৱা নাই?
মানে ৰাস্তা যান-বাহন চলোৱা তেনেকুৱাৰ ওপৰত অলপ কথা পাতিম বুলি ভাবিছিলোঁ।
অ', দিয়া-দিয়া কোৱা?
এতিয়া চাবা হা আমি ৰাস্তাৰে গৈ থাকোঁতে আমি চেফটি হ'ব লাগে হয়নে?
হয়-হয়-হয় তুমি ঠিকে কৈছা।
যেনেকে-যেনেকে আমি স্কুট টি এখনে বাইক এখনে চলাই আছোঁ আমি হেলমেট পৰিধান কৰাটো একদম বাধ্যতামূলক।
হয়-হয়-হয়-হয়।
কৰিবই লাগে কিছুমানে মানে কি কৰে মানে চলোৱা জনে পিন্ধে আৰু বহি যোৱাজনে নিপিন্ধে হয়নে?
হয়-হয়-হয়। হয়-হয়।
হয়।
ঠিকে কৈছা তুমি কাৰণ চাবা আমি এতিয়া গাড়ী এখন লৈ গ'লে আমি গ'লে দুইজনে হেলমেট পিন্ধিব লাগে, কাৰণ কিবা নহওঁক কিবা এটা হৈ গ'লে তেওঁ দুজনেই মৃত্যু মুখত আকোঁৱালি ল'ব আৰু আমি যদি হেলমেট পিন্ধো তেতিয়া আমাৰ মাথাটো আৰু চেফটি থাকিব, বডিটো-বডিত কিবা হলে, বেছি প্ৰব্লেম নাই মাথাটো আৰু চেফটি চেফটি থাকিব তুমি তাৰে ওপৰত কি কব বিচাৰা?
আমাৰ-আমাৰ মাথাটোৱেইটো মেইন ন' তো সেইটো ঠিকে থাকিলে আমি ঠিক থিকে থাকোঁ কিছুমান আমাৰ বাকী শৰীৰত কিবা হলেও আমি হেৰি কৰি ঠিক কৰিব পাৰোঁ। কিন্তু মূৰটোত যদি কিবা হয় আমি ঠিক কৰিব নোৱাৰোঁ হয়নে পটককে?
হয়-হয়-হয়-হয় তুমি ঠিকেই কৈছা।
ঠিক তেনেকে বাইকৰ বাহিৰে বেলেগ গাড়ী চলালে আমি চিট বেল্ট পৰিধান কৰাটো অ', বাধ্য। বাধ্যতামূলক কৰিবই লাগে।
হয়-হয়-হয়।
তেনেকে আৰু তুমি মানে বাইক, স্কুটি ন চলোৱানে?
হয়, বাইক-বাইক চলাওঁ মই।
কিমান মান স্পিডত?
নাই এ নাই নৰ্মেল স্পীডত চলাও। দেখা চাবা বেছি স্পিডটো চলাব নোৱাৰা।
হয়।
আমি এতিয়া নৰ্মেল স্পীডত চলাও কাৰণ আমি ধৰি লওঁ আমাৰ কিবা এটা হৈ গ'লে এতিয়া মা-দেউতাও গালি পাৰিব, ঘৰৰ মানুহ সেনেকুৱা নৰ্মেল স্পীডত চলাও।
এইটো-এইটো মানে কি হয় গালি বুলি কথা নহয় যে মানে এতিয়া চাবা হা নিজৰ ল'ৰা-ছোৱালীৰ কিবা হ'লে মা-দেউতাকৰ কেনেকুৱা লাগে হয়নে?
হয়-হয়-হয়-হয়।
যিহেতু এতিয়া মানে চেফটিটো আমাৰ নিজৰ কাৰণে আমাৰ নিজৰ জীৱনটোৰ কথা আমি নিজে চিন্তা কৰিব লাগিব নহয় জানো?
হয়-হয়-হয়-হয়।
এতিয়া আমি বাইক এখন বা স্কুটি এখন বা যিকোনো যান-বাহন এখন চলাই থাকোঁতে আমি এইটো ভাবিব লাগিব যে আমাৰ এতিয়া চাব বা ৰাস্তাতো বেলেগ মানুহো থাকে বেলেগ গাড়ীও অহা যোৱা কৰে
হয়-হয়।
তেনেকে বেলেগে আহিলে আমি ৰখি। ৰখি দিয়াটো মানে আমাৰ কাৰণে ভাল কাৰণ সেইখন গাড়ী যাব দিয়ক আমি ৰখিছো মই এতিয়া চাবা হা আমাৰ গাঁৱলীয়া ৰাস্তাবোৰ এনেকুৱা যে সৰু-সৰু এখন গাড়ী গ'ল, দুখন গাড়ী যাব নোৱাৰা হয়নে?
হয়-হয়-হয় ঠিকে কৈছা আৰু তুমি আমাৰ এতিয়া ৰাস্তাবিলাক সৰু-সৰু। আচ্ছা কোৱা-কোৱা-কোৱা তুমি কোৱা?
এতিয়া চাবা চহৰ অঞ্চলত হ'লেতো ৰাস্তাবোৰ ডাঙৰ থাকে ৰাস্তা ডাঙৰ থাকিলে কি হ'ব কিন্তু গাড়ী বহুত অহা যোৱা কৰে হয়নে? সেইবিলাকে গাড়ী বহুত অহা যোৱা কৰাৰ ফলত টো মানে মানুহৰ কি হয় অ বহুত কিবা-কিবি মানে এ
উম।
এখন এখন সমাজ দেখা যায় তুমি দেখাই পাইছা অৱশ্যে হয়নে বাৰু?
হয় হয় হয়।
মানে কেনেকুৱা কি হয় যে মানুহ মৃত্যু
হয় হয় হয়। ঠিকে কৈছা চাবা এতিয়া আমাৰ হৈছে গাঁৱৰ গাঁৱৰ ৰাস্তা বিলাক সৰু সৰু ৰাস্তা সা শুনিছানে? অঁ শুনিছানে-শুনিছানে?
হয়।
শুনিছানে?
শুনিছো-শুনিছো কোৱা?
অ কোৱা-কোৱা আমাৰ চাবা গাঁৱৰ ৰাস্তাবিলাক সৰু-সৰু ৰাস্তা আমাৰ এতিয়া চহৰৰ ৰাস্তাবিলাক ডাঙৰ ৰাস্তা এনেকুৱা ধৰি লওক আমাৰ গাঁৱত এখন গাড়ী গ'লে আৰু নেক্সট গাড়ীখন যাবলৈ ৰাস্তা নাপায়, চহৰত দুটা-দুটা ৰাস্তা ৰাতিও তথাপিতো ৰাতিও এক্সিডেণ্টৰ এক্সিডেন্ট বহুত হোৱা দেখাও যায় যাতে। আমি গাড়ী সদায় আস্তে আস্তে চলাব লাগে হেলমেট পৰিধান কৰিব লাগে নিয়ম নীতিখিনি চব মানি চলিব লাগে আমি।
হয় হয় এতিয়া চাবা আমাক বহুত যিখিনি নিয়ম নীতি আমাক চৰকাৰে এতিয়া বান্ধি দিছে যেনকে এতিয়া আমি কাৰ কবাত যাই থাকোতে মানে এ এ কেতিয়াবা তিনটা চাইডত ৰাস্তা থাকে ত সেই ৰাস্তা তাত আমাক চিগনেল দিয়া হয়নে মানে নীলা হ'লে আমি ৰ যাব লাগে ৰঙা হ'লে ৰখিব লাগে আৰু হালধি তেতিয়া হলে লাহে লাহে যাব লাগে হয় ন ত' সেনেকুৱা পৰা আমাক চৰকাৰে বহুতখিনি মানে সুবিধা দিছে যে চৰকাৰে মানে আমাক এনে ইমান খিনি হেৰি দিছে যে মানুহ এনে ভালে থাকক মানুহখিনি হেৰি হওক হয়নে তেনেকে সেইটো আমি মানি চলিব লাগে।
হয় হয় হয়, ঠিকে কৈছা তুমি। আৰু আমি ধৰি লোৱা যে সেইখিনি চৰকাৰে নিয়ম দিছে, নীতি-নিয়ম দিছে সেইখিনি আমি মানি চলিব লাগিব। আৰু তেওঁলোকৰ যদি আমি তেওঁলোকৰ ক-কথা নুশুনি আমি নিজৰ মতে নিজে গাড়ী চলাও বা এনে ধৰণৰ কথা কওঁ তেনেকৈ তেতিয়া আমাৰ কিবা হাতলে কো চাব সেনেকুৱা মা দেউতাই চাবলৈ মা মা দেউতাই যিখিনি কথা কয় আম সেইখিন কথা মানি চলিব লাগে কাৰণ মা দেউতাই যে যিখিনি কথা কয় ভাল ভাবিয়ে কয়, আমাক বেয়া ভাবি নকয় কোনোদিনে। আমি যদি সেইখিনি কথা মানি নচলাও বা তেওঁলোকৰ কথাখিনি নীতি-নিয়ম আমি সেই নকৰো, তেতিয়া কেনেকুৱা হ'ব তুমি কি ক'বা তাৰে ওপৰত?
সেইখিনিতো মানি চলিবই লাগে।
হয়।
উম। সেইখিনিয়ে মানে চলিবই লাগে, মানি চলিলেহে
হয় হয় হয়।
আমাৰ-আমাৰ কাৰণে ভাল হ'ব। আমি কৰ'বাত যেতিয়া ওলাই যাও, আমাৰ সেইটো, আমাৰ সেইটো কৰ্তব্য। ব' নহয় জানো? সেইটোও আমাৰ নিজৰ কাৰণে ভাল যে, আমি ক'ৰবালে যে এজেগালৈ যাব ওলাইছো, আমি মা-দেউতাৰ পৰা আশীৰ্বাদ লৈ আহিছো। আগত আমাৰ ভগৱান তাৰ পিছত তাৰপিছত আমাৰ মা-দেউতা নহয় জানো?
হয় হয় ঠিকে কৈছা তুমি। কাৰণ ধৰি লোৱা আমিও ক'ব ক'ৰবালৈ ফুৰিবলৈ গ'লে যেতিয়া মা- দেউতা যেতিয়া আশীৰ্বাদ দিব সেইখিনিয়ে আমাৰ আশীৰ্বাদ সাহস। সাহসখিনি আমি যেতিয়া সাহস লৈ যাম মা-দেউতাৰ, সাহসখিনি আমাৰ কাৰণে ভাল। আৰু তেওঁলোকৰ কথা যদি আমি মানি চলো, বা তেওঁলোকে যিখিনি কথা কৈছে ভাবা তই গাড়ীখন লৈ গৈছা, তই আস্তে আস্ত যাবি। আমি সেইখিনি কথা মানি চলিব চলিব, কাৰণ আমাৰ জুৰে কিবা এটা ক্ষতি হ'লে আমাৰ মা-দেতাই দুখ পাব অন্তৰত। বুজি পাইছা নে?
পাইছোঁ পাইছোঁ, হেল্ল'। হয়।
বাকি কোৱা তুম অ' কোৱা কোৱা। কৈ থাকা তুমি। মই শুনি আছো।
এতিয়া চাবা হা! আমি কেতিয়াবা ৰাস্তাতে ওলাই গ'লো বা কৰ'বাতে ওলাই গ'লো, দেখিছো যে গাড়ী এখন আহি আছে
হয়, হয় হয় হয়।
নহয় জানো কেতিয়াবা এনেকুৱা হৈ যায় যে, গাড়ী এখনৰ কেতিয়াবা ব্ৰেক ব্ৰেক ফেইল হৈ যায় বা কিবা হৈ যায়। হেনকে সমস্যা বহুত কিবাকিবি হৈ যায় হয় নে? কি মানে কেতিয়াবা ড্ৰাইভাৰজনৰো মানে এনেকুৱা মানে শিকিব নোৱাৰা হৈ যায় কিবা বুজিছে। কিবাকিবি এনেকুৱা বহুত কিবাকিবি সমস্যা দেখা যায় হয় নে?
হয় হয় হয়।
ত' সেইবোৰৰ পৰা দূৰত থকাটো মানে সেইটো আমাৰ নিজৰ কৰ্তব্য। আমি যদি এতিয়া চাবা গাড়ী এখন চলাত ড্ৰাইভাৰজনৰ যিমানখিনি কৰ্তব্য যে, আমি গাড়ী চলাই আছোঁ! গাড়ী এখন চলাই থাকোঁতে আমি মানুহবোৰকো চাই চাই যাওঁ। হয়নে! গাড়ী আহি যেনেকে মানুহ-মানুহ দেখিলে বা গাড়ী বেলেগ গাড়ী দেখিলে হৰ্ণ মাৰে। তেনেকে আমাক ছাইড দিব দিয়ে, ত' সেইখিনি ড্ৰাইভাৰজনে যদি ইমানখিনি আমাৰ কাৰণে হেৰি কৰে! ত' সেইখিনি আমিও ভাবিব লাগে যে গাড়ী এখন আহিছে, আমি ছাইড দিয়াতো আমাৰ নিজৰ কাম হয়নে? তেনেকে উম, সেই আমি সেইটো নিজে কৰিব লাগে।
হয় হয় হয়, তুমি ঠিকে কৈছা। কাৰণ চাবা, হয় হয়, তুমি ঠিকে কৈছা। কাৰণ চাবা আমি যদি গাড়ী এখন আহে, আমি যদি চাইড নিদিওঁ, তেওঁলোকে এ তেওঁলোকে খুন্দিয়াই থৈ গ'লে তেতিয়া তেওঁলোকৰ ৰিক্স নাই। কাৰণ আমি যদি গাড়ীখন দেখি খিছো বা হৰেণ মাৰিছে তেওঁলোকে আমি শুনিছো আমি যদি নিজ নিজা দমত বা নিজা মতত আমি যদি চাইড নিদিওঁ তেতিয়া আমাৰ কাৰণে বেয়া কথা।
হয় হয়। কিন্তু আজিকালি মানুহবিলাকে কি কৰে, গাড়ী এখনে মানুহ এটা এক্সিডেণ্ট হোৱা বা কিবা হোৱাৰ লগে-লগে মানুহে আগত কয় যে ড্ৰাইভাৰজনৰ ভুল কিবা ভুল কিন্তু আচলতে চব কথা ড্ৰাইভাৰজনে ভুল নাই। থাকে। কোনো ড্ৰাইভাৰে মানুহ মাৰোবুলি নামাৰে হয়নে?
হয়-হয় নামাৰে কোনো নামাৰে। কাৰণ চাবা তেওঁলোকে তেওঁলোকৰ ৰাস্তা দি তেওঁলোকে যাই আছে, আমি আমাৰ ৰাস্তা দি যাই আছো। আমি যদি তেওঁলোকক গাড়ী এখন যাই আছে আমি যদি তেওঁলোকক চাইড নিদিওঁ, তেওঁলোকেতো খুন্দা মাৰিব লাগিব হ'বও পাৰে না এনেকুৱা পৰিস্থিতি হ'বও পাৰে। তেওঁলোক নিজে চাই তেওঁলোকে নিজে চাইড দি কিনে নিজে মৰিব নেকি? আমি ধৰি আমি এখন গাড়ী লৈ যায় আছো। বেলেগক বেলেগক চাইড দি কিনে আমি নিজে মৰিম নেকি সেনেকুৱা নহয় না।
সেইটোৱেটো হয়-হয়।
হয়।
চব ফালৰ পৰাই চাব লাগিব।
হয়-হয়-হয়। ধৰি লোৱা এতিয়া আমাৰ অ' কোৱা-কোৱা?
কোৱা-কোৱা?
ধৰি-ধৰি লোৱা আমি এতিয়া এটা ৰাস্তা দি যাই আছো, গৰু এ এটা যাই আছে বা ছাগলী এটা যাই আছে, তেওঁলোকক আমি যাবলৈ হলে অলপ গাঁওৰ ৰাস্তা তাহলে আমি ৰখি দিব লাগে এনেকুৱা আমি তেওঁলোকক খুন্দিয়াই লৈ যাব নালাগে না।
হয়-হয়, সেইটো বেয়া কথা। আমি জানি জানোৱে ন যে সিহঁতে আহি আছে। যাব কিন্তু টাইম লাগিব মানুহ নহয়তো জন জন্তু বোৰে মানে ইমান লাহে-লাহে খোজ কাঢ়ি মানুহ হলে পতকে দূৰি যাব পাৰো জন্তু জনে নোৱাৰে হয়নে?
হয়-হয়-হয়।
তেনেকে আমি অলপ ৰখি দিয়াটো আমাৰ সেইটো আমাৰ কৰ্তব্য। গাড়ী এখন চলাইছো চলাই যায় আছোঁ। আগেৰে বা হাঁহ বা চৰাই হওক বা ছাগলী হওক, গৰুৱে হওক, যিকোনো জন্তু ত 'আহি আছে। ত' আমি আমি এইটো ভাবিব নালাগে যে আমাৰ দেৰি হৈছে আমি যাব লাগিব নহয়। অলপ দেৰি হ'লেও একো নহয় সেইটো এটা জীৱ সেইটো এটা জন্তু জীৱ জন্তু হয় নে জীৱ থকা জন্তু।
হয়-হয়-হয়। তেওঁলোকৰ যে হয় তেওঁলোক আমি যেনেকৈ মানুহ তেওঁলোকতো এটা তেওঁলোকৰো এটা সেই আছে আত্মা আছে। তেওঁলোকৰ মানুহৰ নিচিনাই, আমাৰ নিচিনাই জীৱ জন্তু বিলাক।
হয়-হয়।
দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল।
ঠিক আছে কথা পাতি ভাল লাগি তোমাৰ লগত। কথা পাতিল বহুত কথা জানিলোঁ, হয় ঠিক আছে। ধন্যবাদ।